হেল্লো।
হেল্লো'।
অ' মাতো শুনিছে নাই বাৰু।
আছে নহয়।
শুনি আছো, শুনি আছো, কি কৰি আছা।
এয়া এনেই ওলাই আহিছিলো অলপমান
অ' ঘৰ ঘৰৰ ওচৰত নে, নে কয় বাহিৰলৈ গৈছা।
নাই, নাই ঘৰ ওচৰতে।
বাকী খা খবৰ।
খাই বৈ আছো আৰু তোমাৰ ভালনে?
ভালে ভালে, ঘৰত সকলোৱে ভাল।
আছে আৰু যেন-তেন।
উম, ভাত পানী খোৱা হ'ল নে।
উম, ভাত। ভাত পানী তেনেকে খুৱ হোৱা নাই বাৰু ৰাতিপুৱা খুৱাই।
আচ্ছা বাকী এই পঢ়া শুনা এনেকুৱা চলিছে।
বাকী পঢ়ানা চলি আছে।
উম, পৰীক্ষা কি স্কুলৰ পৰীক্ষা সমূহ পাতিলে নেকি।
এয়া আমাৰ পৰীক্ষা নাই বাৰু তেনেকে পতা নাই ক্লাছ খিনি হৈ আছে। তোমালোকক পাতিলো নেকি হয়- হয় চামগ্ৰী দিলে। তোমালোকৰ দিলে নহয়।
দিলে- দিলে বাকী তোমালে ফোন কৰিলো মানে তোমাৰ বিশেষ বিষয় এটালৈ ফোন মাৰিলো। তুমি যদি নি নিশ্চয় ইচ্ছা প্ৰকাশ কৰা বিষয়টোৰ ওপৰত আমি আলোচনা এটা কৰিম বুলি ভাবিছো।
হয় কৈ কোৱা তুমি বিষয়টো কোৱাচোন।
হয় বিষয়টো হৈছে তোমাৰ তুম ধৰা আমিও বসাম প্ৰতি সময়ে একবিংশ শতিকাৰ এজন ছাত্ৰ তুমিও এজন ছাত্ৰ।
হয় - হয়।
গতিকে এ আই যিটো আৰ আৰ্টিচিয়েল ইণ্টেলিজেন্ বা কৃত্ৰিম বুদ্ধিমতাৰ যুগত আমি অধিত হৈ আছো।
হয়- হয়।
ইয়াৰ প্ৰাসংগিকভাৱে যি ডিজিটেল শিক্ষা।
হয়।
সেই ডিজিটেল শিক্ষা ব্যৱস্থা আমাৰ বাবে বা আমাৰ ভৱিষ্যতে যি প্ৰজন্ম আছে উঠি অহা প্ৰজন্ম যি ভৱিষ্যতে দেশৰ নাগৰিক তেওলোকৰ বাবে কেনেধৰণৰ সুবিধা হ'ব বুলি তুমি ভাবা বা আমাৰ কাৰণে কি অসুবিধা দেখা দিছে বৰ্তমান এই ডিজিটেল শিক্ষা ব্যৱস্থাত।
অ, তোমাৰ বি বিষয়টো মোৰ বিশেষকে বহুত ভাল লাগিছে।
হয়।
তোমাৰ এই বিষয়টোৰ ওপৰত আমি এতিয়া চৰ্চা কৰিব লাগে এতিয়া বৰ্তমান যিহেতু স্কুল কলেজতো এই কিন্তু এ আই চাবজেক্ট ৰূপে আমাৰ বিষয় ৰূপে। মানে ক কলেজ বা বিদ্য়ালয় স্থাপন হৈছে।
হিচাপে দি দিছে।
হয় - হয়। এতিয়া আমাৰ যিহেতু এতিয়া গৰম বন্ধ দিছে। আমি যিহেতু এতিয়া উচ্চতৰ মাধয়মিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ আমাকো য দুজন বা তিনিজন শিক্ষকে আমাকো এই ডিজিটেল মাধ্য়মত স শিক্ষা প্ৰদান। কৰিব।
হয়।
যিহেতু মানে স্কুল বা কলেজলৈ যাবলৈ শিক্ষকসকলো ব্যস্ত আমিও ব্যস্ত। চ যাই থাকিম কিছুমানত আমাৰো কাম থাকে কিছুমান।
হয়।
ডিজিটেল মাধ্যমতে আমাৰ শিক্ষা প্ৰদান কৰিব।
হয় - হয়। গতিকে এইটো নিশ্চয় এটা ডিজাৰ মান। ব্যৱস্থা এটা ভাল ব্যৱস্থা বুলি মই ভাবো।
হয় ভাল ব্যৱস্থা।
কিন্তু ইয়াৰ অ, ইয়াৰ ফলত তোমাৰ কি কিছু অসুবিধাৰো সন্মুখীন হৈছে এই অসুবিধাসমূহ তুমি কি বুলি ভাবা।
এই অসুবিধাস সমূহ তোমাৰ ডিজিটেল মাধ্যমত শিক্ষা মানে শিক্ষা ভা লোৱাৰ উদ্দেশ্য কৰি মানে কিছুমান ছাত্ৰ ছাত্ৰীয়ে যি চৌধ্যয় বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক ঘৰত মানে এনেকুৱা এটা পৰ্যায়াললৈ নিদিয়ে মোবাইল ফোন লাগে বুলি তেওঁলোকৰ হাৰাশাস্তি কৰে ঘৰখনত।
হয়।
সেই ডিজিটেল মাধ্যমৰ শিক্ষা উদ্দেশ্য কৰি।
হয়। তেওঁ সেই বিষয়টোক কেন্দ্ৰ কৰি একশ্যোৱেল কিছু ছাত্ৰ ছাত্ৰীয়ে সেই ব্যৱস্থা কৰে।
হয়। আৰু তোমাৰ এতিয়া চাবলৈ গ'লে এতিয়া আমাৰ যিখিনি কিতাপৰ বিষয় বস্ত আমাৰ যিখিনি আমাৰ প্ৰশ্নোত্তৰ অনুশীলনী থাকে সেইখিনি আমি নিজ যে কিতাপৰ পৰা নকৰি আমি দিয়ে আমি ফোন বা এ আই বা চেট জি পি টিত মাৰি আমি সেইখিনি লিখো।
হয়।
আমাৰ এতিয়া কিতাপৰ ব্যৱহাৰটো নাইকিয়া হৈ পৰিছে ডিজিটেল মাধ্যমটো অহাৰ লগে লগে।
হয়, হয়। মই যে সুবিধাৰ ক্ষেত্ৰ খিনি যদি চাওঁ
হয়।
তেন্তে এই ডিজিটেল শিক্ষাৰ যোগে দি আমাৰ বহু উপকৃত হৈছে। এই কাৰণে ক'ব বিচাৰো, কাৰণ দূৰ দূৰণিৰ কিছু তথ্য
হয়, হয়
আমি এই ডিজিটেল শিক্ষা ব্যৱস্থাৰ জৰি়য়তে আমি পাব পাৰোঁ।
হয়।
বা ডিজিটেল শিক্ষা ব্যৱস্থাৰ জৰি়য়তে বহুতো টান প্ৰশ্ন
হয়, হয়।
আমি সহজতে, অৰ্থাৎ এক ছেকেণ্ডত আমি যদি প্ৰশ্ন লিখি দিওঁ, তেন্তে সেই ছেকেণ্ডতে তোমাক সেই উত্তৰটো দি দিব পাৰে, এনেকুৱা ক্ষমতা আহিলে।
হয়।
আৰু কিছু কিছু ষ্টুডেণ্টৰ ক্ষেত্ৰত আমি যদি চাব যাওঁ আৰ্থিকভাৱে যিখিনি দুৰ্বল।
হয়, হয়।
মেট্ৰিক হওঁক হায়াৰ ছেকেণ্ডেৰী হওঁক সেই পৰীক্ষাসমূহৰ সময়ত কোনো টিউশচন নোলোৱাকৈ এই কৃত্ৰিম বুদ্ধিমত্তা বা ডিজিটেল শিক্ষাৰ জৰিয়তে আগবাঢ়ি যাব পাৰে। ইয়াৰ এই সুবিধাসমূহ আমি নিশ্চয় নিশ্চয় লেখনত ল'ব লাগিব। কিন্তু, কিন্তু তাৰ বিপৰীতে যদি আমি চাবলৈ যাওঁ ইয়াৰ কিছু অসুবিধা হৈছে তোমাৰ আমাৰ অসমৰ প্ৰত্যেকজন জনতা ধনী বা উৎসৱ পদস্থ বা উ উচ্চ শ্ৰেণীৰ নহয়, যাৰ ফলশ্ৰুতিত এটা স্মাৰ্টফোন অৰ্থাৎ এটা এণ্ড্ৰইড ফোন ক্ৰয় কৰাতটো তেওঁলোকৰ বাবে বাবে কঠিন হৈ পৰে। কিন্তু তেওঁলোকৰ যি ছা ছাত্ৰ-ছাত্ৰী বা তেওঁলোকৰ যিখিনি, যিকেইজন ল'ৰা-ছোৱালীয়ে ধৰা তুমি, তোমাৰ-তুমি এটা ফোন ল'লা তোমাক দেখি এটা ফোন মোৰো ল'বলৈ মন গ'ল সেই ডিজিটেল শিক্ষা ব্যৱস্থা কে কেন্দ্ৰ কৰি ঘৰৰ মা মানুহক হাৰাশাস্তি কৰি পেলাই এটা ফোন ল'বলৈ বাধ্য কৰি-কৰাই দিছে। আৰু সেই, আৰু এটা কিছুমান কাৰণে তোমাৰ সেই ডিজিটেল শিক্ষা ব্যৱস্থাৰ জৰিয়তে ল'ৰা-ছোৱালী কিছু বি ল'ৰা-ছোৱালী বিপথেও পৰিচালিত হোৱা পৰিলক্ষিত হৈছে।
এতিয়া তুমি চাবা যিখিনি আমাৰ পেপাৰ লিক সেইখিনি এই ডিজিটেল মাধ্যমতে হয়।
হয়।
ডিজে যেতিয়া পৰাই শিক্ষা ব্যৱস্থাটো ডিজিটেল মাধ্যমলৈ আনিছে, তেতিয়া পৰা আমাৰ অসমত ত ভাৰতত এই পেপাৰ লি লিকটো মানে বেছ পৰি পৰিমাণটো বেছি হৈছে
নিশ্চয়। তাৰ তুমি এটা কথা চাবা অসমৰ ভাৰতবৰ্ষৰ যি এটা উল্লেখযোগ্য এক্জাম অৰ্থাৎ পৰীক্ষা নীট পৰীক্ষা।
হয় হয়।
ইমান কঠিন, ইমান কঠিনভাৱে সেই পৰীক্ষাটো মানে ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ'ব লাগে।
হয়।
সেই পৰীক্ষাটো সাম্প্ৰতিক সময়ত পেপাৰ লিক হোৱা পৰিল
হয়, বহুত চাপ উম, য়াৰ কাৰণসমূহে প্ৰথম কাৰণটো হৈছে আমাৰ ডিজিটেল শিক্ষা।
উম।
আৰু। ছেকে দুই নম্বৰৰ কাৰণটো হৈছে আমাৰ প্ৰশাসনিক যিটো আমাৰ সুৰক্ষা, পেপাৰ সুৰক্ষাৰ দায়িত্ব থাকে। সেই পেপাৰ সৰীক্ষাৰ দায়িত্বটো আমাৰ দুৰ্বল হৈ পৰিছে।
হয়।
তোমাৰ এতিয়া সেই, তাৰ ফলত নীট পৰীক্ষাটো আমাৰ যেতিয়া পেপাৰ লিক হ'ল। আমাৰ বহুতো নিম্ন পৰ্যায়ৰ দৰি লোকসকলেও তেওঁলোকৰ চাই। ল'ৰা বা ছোৱালীজনীক সেই শিক্ষাটোৰ প্ৰতি বহুতো টকা খৰচ কৰিছে। তেওঁ তেওঁলোক। লোকক আৰু এবাৰ পৰীক্ষা দিবলৈ দে। দে মানে মানুহ ঘৰৰ ইমানটা সমৰ্থন নাই।
হয়।
তেনেকুৱাত বহুতো ছাত্ৰ, ছাত্ৰ বা ছাত্ৰীৰ আমাৰ। মানে জীৱনতো ধ্বংস হোৱা পৰিণত হৈছে। বহুতে। ধৰি লোৱা এতিয়া বি বিপৰীতমূলক চিন্তাধাৰা মনলৈ আনি পেলাই বহুত ধৰণৰ কাম কৰা দেখা গৈছে।
হয়। এইদৰে চাবা যদি আমি গীৰ্জাত শিকা বছৰ দৰে যদি আমি সু-পথে যদি পৰিচালিত হওঁ।
হয়।
নিশ্চয় বহু ক্ষেত্ৰত আমি উপকৃত হ'ব পাৰিম।
পাৰিম পাৰিম।
কিন্তু এই কথাটো আমাৰ যুৱ সমাজে বা ভৱিষৎ প্ৰজন্মই বা আমাৰ শিশুসকলে এইটো কাৰণ নিশ্চয় বুজি পাব লাগিব। গতিকে ইয়াৰ ক্ষেত্ৰত সচেতনমূলক চেতনা যোগাই তুলিবলৈ আমি যুৱ প্ৰজন্মই একোজন প্ৰতিনিধি হিচাপে নিষ্টাব নিশ্চয় বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব লাগিব। গতিকে কিছু সজাগ সজাগত তামোলক দৃশ্যাংশ বা সভাৰ জৰিয়তে আমি এই সজাকথা খিনি শিশুসকলৰ মাজত বিলাই দিম বুলি আমি আশা ৰাখিছো।
হয়।
প্ৰজেক্ট কৰিম বুলি ভাবিছো যাতে সেই শিশুসকল এই ডিজিটেল শিক্ষাৰ উপকাৰ, অপকাৰ, সুবিধা অস সুবিধা এইসমূহৰ ৱিষয়ে অৱগত হ'ব পাৰিব। গতিকে নিশ্চয় এই বিষয়ে তুমিও সহায় কৰিবা বুলি মই আশা ৰাখিলো।
হয় কৰিম। তোমাৰ লগত এই, এই মানে যোনটো অসুবিধা সেইটোৰ লগৰ মোৰ সমৰ্থ সমৰ্থন আছো।
ঠিক আছে তেতিয়াহ'লে আমি আলো কাইলে লগ হৈ পেলাই আমি এই বিষয়ে বিতংভাৱে আলোচনা কৰিম। আৰু বাকী ভালে থাকাত তুমি ফোন কৰি ভাল লাগিলে।